এ আছোঁ ৰবা বহি তুমি,
আছো ময়ো পথাৰৰ পৰাগে আহিছো খেতিছ, যাবৰ বাবে উম ভাত খোৱা নাই।
তোৰ খেতি হলনে হল নাই কৰা মই খালো অলপ আগতে।
আমাৰ খেতি খেতি হ'ল বাৰু এই, সিদিনা ৰুই উঠিলো তোমালোকৰ।
অ হল হল এইবাৰ কি কি ধান দিলা পিছে তোমালোকে।
এইবাৰ আমি তোমাৰ জহা ধান দিলোঁ তাৰপিছত বৰাই বৰ্নি ধান দিলোঁ আৰু তোমাৰ ৰঞ্জিত ৰঞ্জনা সেয়ে দিছোঁ বেলেগ দিয়া নাই আৰু
উম হয় হয়, আমাৰ তোমাৰ এই সত্তৰ বসত্তৰ। তাৰপিছত বংগ বন্ধু আৰু অলপমান খাবৰ কাৰণে যোৱা দিছো।
ঠিকে আছে দিয়া ভাল বাৰু জহা ধানটো, ভাল খেতি এইটো,
উম তোমাৰ মানে ৰঞ্জিত ধানটোৰ মানে ফলটো কম সেইটো কাৰণে দিয়া নহ'ল।
হয় নেকি।
উম,
অ মই সিমান এটা নাজানো বাৰু খেতিত যাওঁ, খেতিৰ শস্যৰ বিষয়ে নাজানো ইমান এটা শস্যটো জানো কোনটোৱ ফল দিয়ে বেছি কোনটোৱে নিদিয়ে সেইবিলাক নাজানো ইমান এটা,
অ অ আমাৰ
মানে আমাৰ দেউতা দেউতাই খেতি কৰেতো।
উম মাটিটোৰ লগতো কথা আছে তোমাৰ।
মাটিৰ লগতো কথা আছে।
উম,
আমাৰ আমাৰ নামনি অসমৰ মাটিবিলাক, মানে মধ্যমীয়া আৰু ইমান ভালো নহয় ইমান বেয়াও নহয়।
অ অ,
হা ভাল খেতিয়ে হয় বাৰু যিখিনি এবছৰৰ কাৰণে ধৰি লওঁক পাঁচ ছয় বিঘা মাটি ধান কৰিলে। এবছৰটো ভালদৰে যায় আৰু প্ৰয়োজনসমূহ ধৰি লোৱা প্ৰয়োজনৰ বাবে অ বেছি কিনে হয় সেইখিনি থাকি যায় আৰু
উম তোমাৰ আগতে খেতি কৰিবলৈ হ'লে বহুত কষ্ট হৈছিল। কিন্তু আজি আজিকালি তোমাৰ এই ধৰা এসপ্তাহৰ ভিতৰতে হৈ যায় আৰু।
এ, আগতে তোমাৰ ক'বই নালাগে আগতে তোমাৰ আগতে তোমাৰ এবিঘা মাটি টি নাঙলেৰে হাল বাবলৈ ধৰি লোৱা তোমাৰ তিনি চাৰিদিন সময় লাগিছিল আৰু।
হয় হয়।
আৰু আচৰিত কথা এনেহেন লাগে জানানে যে মই শুনিছোঁ দেই কিন্তু আগতে গাঁৱৰ ধৰি লোৱা যোনবিলাক মানুহৰ মাটি বেছিকে আছিল বা জমি দাৰী জমিদাৰী টাইপৰ আছিল আৰু মানুহ বিলাক তো' সেইবিলাক মানুহে এশ এক বিঘা এশ বিঘা মাটি কদালত আৰু নাঙলেৰে কৰিছিল। চাবাচোন তুমি, এ আচৰিত লাগি যায়। এতিয়াৰ মানুহে মানে পাঁচ ছয় বিঘা বা দছ বিঘা মাটি কৰোঁতে মানে হাবাথুৰি খাই যায়।
উম উম।
ইমান কষ্ট কিন্তু তেতিয়াৰ মানুহে ভাবা কিমান কষ্ট কৰিছে।
উম উম বহুত কষ্ট কৰি পৰিশ্ৰম কৰিছিল আৰু আগতে বহুত।
পৰিশ্ৰম কৰিছে অহ।
উম।
আৰু আধুনিক প্ৰযুক্তি নোহোৱাৰ ফলতো তেওঁলোকে মানে যথেষ্ট পৰিমাণে খেতিও কৰিছিল আৰু প্ৰচুৰ পৰিমাণে ধানো পাইছিল।
উম হয় হয় উম ধৰা
তেতিয়া ক'বলৈ গ'লে সিহঁতকে আছিল আৰু।
উম তোমাৰ মানে কেনেকুৱা হৈছে আজিকালি তোমাৰ ট্ৰেক্টৰ যি আছে। ট্ৰেক্টৰে তোমাৰ যেতিয়া হাল বায়। তেতিয়া তাত মাটিত থকা কেঁচু বিলাকো তোমাৰ মানে নাঙলৰ দ্বাৰা মানে ম সেই তোমাৰ ত' সেই ধ্বংস হয় যায় মানে চব।
উম হয়।
জানাই খেতিয়কৰ পৰম বন্ধু হৈছে কেঁচু, ধৰা কেঁচু কেঁচু
মানে মানে ব মানে তোমাৰ খেতিটো মানে সাৰ প্ৰয়োগ কৰাৰ ফলত মানে মানে আজি সাৰ এবছৰ দুবছৰৰ কাৰণে ঠিকে থাকে কিন্তু পাছত মানে মাটিটো মানে পলসুৱা হৈ নাথাকে আৰু। আৰু তোমাৰ সাৰ প্ৰয়োগ নকৰাকে খেতি নহয়।
উম উম বহুত। তাকে। এব চন পেলাই দিছিল, কিছুমানেলাই দিছিল। হেল্ল'।